আহ কি কৰিছ।
চই দিয়ক ভালনে আপোনাৰ।
অহ। ভালে তোৰ তোৰ ভাল।
উম ভাল। ভালে এতিয়া শুনিছা চাহ তাহ খালো এ কাম খালো কাম কৰি আছিলো।
অ ময়ো এই খাই বলৈ অকণমান বহি আছোঁ বহি আছোঁ মানে চোতালতে অকণমান খোজকাঢ়ি আহিব আহিছোঁ আৰু।
কৈছে দিয়ক খোজ কাঢ়িলে স্বাস্থ্যৰ কাৰণেও ভাল।
অঁ তাকে, বৰষুণ হৈ আছে নহয় তাহাঁতৰ ফালে।
ফালে পৰিছে?
অঁ নাই ধৰিছেহে, এনেই আ আগবেলাটো কৰিছিল আৰু ন? আগবেলা।
অঁ
উম কাপোৰ কানি লগাই আছনে নাই? পোৰ কানি লগ
কাপোৰ কানি ঘৰত বয় আছোঁ আৰু। লগাই আ ছো, তাঁতৰ শালত কাপোৰ এ দহ হাজাৰ টকা দিছিল যে, অ' সেই সূতা আনি ললোঁ তাৰপাছত সেয়াই দিয়ে চাদৰ মেখেলা বোয়াইছো আৰু। অ' চে অ' বেচিছো। এ তিনিযোৰ চেট বিক্ৰী কৰিলোঁ আৰু।
অ'। অ'হ এনে ফুল তুলি, ফুল তুলি দিছোঁ, ফুল বাচি দিছোঁ আউ। ন?
যেনেকুৱা ডিজাইন লাগে আৰু মানে যিমান খিনি পাৰোঁ আৰু কৰি আছোঁ।
চাদৰ কেইখনমান লগাই পেলাই বেচিলো। তাৰপা এতিয়া গৰমত দিন যে এইকেইদিন অ' এতিয়া গৰমৰ দিন ন? এইকেইদিন মহ চহো ঢেৰ খাই, সেইকাৰণে বোলো নাই লগোৱা এইকেইদিন। আকৌ লগ
অ এনেইতো অ এনেইতো আ আপুনি বহুত কাপোৰ বয়?
অঁ। বয়ে থাকো এ কিন্তু ন কণমান ৰেচ দিছো। বাৰিষা দিন যে অকমান দিগদাৰ হয়। উম, তাতে বাহিৰত বাহিৰত শাল এচাকণি পৰে অলপমান
অঁ আমাৰ আকৌ ভিতৰতে যে
অঁ ভিতৰত হ'লে
অ', ভিতৰতে বাৰাণ্ডাত তে পাতি লৈছো।
অ', তেনেকুৱা হ'লে ভাল, আমাৰ অকমান এই, ঢেঁকী খালৰ নিচিনা আছে তাতে আ ছিলে শালখন।
অহ।
তোৰ চে চাহ পানি কাৰণে লগোৱা নাই, তহঁতৰ মাটি-বাৰী ৰুইছে নে নাই?
উম, মাত বিবেয়া হেয়ি কৰিছে আও। হাল, বাইছে আও, এনে সাতৰ চোৱা লাগিছে যে।
অ', আজিপাহে লাগিব, আজি ৰাতিপা।
উম, আজিঅপা লাগিব ৰাত তিওপা
অ', এইকেইদিন হাল চাল খতি আও।
অ', এইকেইদিন একো কৰিব নোৱাৰি অ', এইকেইদিন একো কৰিব নোৱাৰে। আও ভগৱান পূজাও কৰিব নোৱাৰে, হয় আকৌ উম, পানী হৈ হৈছে, পুৰা বৰষুণ পৰি আছে যে।
এয়া শাত যোৱাৰ পিছতে আও পুৰা লাগ লাগিব আও পথাৰ কামত, আপোনালোকৰ মাটি বাৰি ৰুইছে?
আমাৰ মাটি বাৰি ৰোৱা মানে, আমাৰ মই আধিক চুক্তি দিওঁ যে চব এই, কৰা মানুহ নাই। তাৰ পিছতে কিমান নো, মানুহ বিচাৰি ফু ন' ময়ো অকলশৰীয়া অ', হেইকাৰণ মই মানে, মান চুক্তি দি, দিছোঁ আও। বছৰেকত আনি পেলাই দিয়ে ঘৰতে আৰু ধান কেইটা হৈ যায়।
আপুনি এতিয়া অকলশৰীয়া মানুহ।
অ' ইমান ঘুৰি ফুৰিবও নোৱাৰো ন?
সেইটোৱে আৰু। ইহঁতৰ ভালেই ন' সকলোৱে?
ভালেই সিহঁতৰ।
উম ঘৰতে আছে ইহঁত।
নাই, এজনীহে থাকে ঘৰত
অ' ঘৰতে এজ এজনীহে থাকে, অ' অ' অ' অ' ল'ৰাটো স্কুল গৈছে আৰু, এইবাৰ মুকুলত।
স্কুলত শংকৰদেৱতে দিছ, শংকৰদেৱত ওচৰতে নে ইচ
ওচৰৰ মানে অলপ দূৰ আছে আছে আৰু হেৰি কিমান সাত কিলোমিটাৰ মান হয়, সাত আঠ কিলোমিটাৰ মান
মই লৈ যাওঁ, আকৌ দুপৰীয়া আহোতে বাৰ এটা বজাত ছুটি হয় যে সেইখিনি সময় ৰৈ দিওঁ আৰু এগে লৈ গুচি আহো আৰু দুবাৰ অহা যোৱা নকৰো একেবাৰে যাও আকৌ নহলে যে তাইক থৈ আহি পেলাই ঘৰলৈ অহা পিছ ত পিছত আকৌ আনিবলৈ হ'বই। অকমান দূৰো আছে যে সেইটো কাৰণে একেবাৰে ৰখি পেলাই লৈ আহো আৰু বাৰটা বজাত।
অ', - অ', একে ভা
বৰষুণ এইকেইদিন সেইকাৰণে আজি যোৱাই ন'হলে, অ', ইস্কুল যোৱাৰ সময়তে বৰষুণ ধৰিছে, অ' অ' বহুত বৰষুণ পৰিছিলে সেইটো কাৰণে ন'গলোৱে অ', সেয়াই ভা অ', ভাত পানী বনাই থৈ যাও আকৌ নহলে আমাৰ বৌ আছে যে ন, বৌয়ে বনাই কেতিয়াবা ময়ো বনাওঁ, কেতিয়াবা বৌয়ে বনাই
অ' একেলগে থাকিলে ভাল দে
অ'একেলগে আছো। এ মিলি জুলি কৰি থাকোঁ আৰু।
অ', তেনেকুৱা হ'লে ভাল এজনীয়ে নোৱাৰিলে এজনীয়ে কৰিব পাৰে ন' অ' আমি এতিয়া অকলশৰীয়া মানুহ যোনফালে নক
আহ সেইটয়ে আৰু বহুত দিগদাৰ হয়। উম!
দিগদাৰ হয় ঘৰৰ কাম কৰিব লাগিব আকৌ বজাৰ পাতিও কৰিব লাগিব।
হয় দিয়ক অকলশৰীয়া হলে বহুত দিগদাৰ।
অহ ৰন্ধা বঢ়াও কৰিব লাগিব চব কৰিব লাগে আৰু উম।
যাম আৰু!
অ আমাৰ ঘৰলৈকে আহিবি দে। অইনত ফুৰিবা নাযাৱ আৰু?
নহয় যাম সেইফালৰ পৰা আকৌ বেলেগ বেলেগ জেগা আছে চাবলৈ যাম আপোনালোকৰ চাইডে ইমান ধুনীয়া ধুনীয়া মানে প্লেচবোৰ আছে চাবলগীয়া।
অ তই আহিলে ফোন কৰি আহিব পাৰ বি মই এবাৰ হোৱা হেৰি দাৰ্জিলিং যোৱা কথা আছে।
দাৰ্জিলিং যাব?
অ গৰমৰ বন্ধ বোলো হেয়া চাই আহো গৈ নেকি ভাবি আছো আৰু যাম বুলি।
বাৰু ঠিকে আছে মই যেতিয়া যাওঁ আপোনালৈ কিন্তু ফোন কৰিয়ে যাম।
অ ফোন কৰি পেলাই আহিলেহে ন? এনে মই নাথাকিলে আকৌ আহিলে দিগদাৰ হব ন? ইমান দূৰৰ পৰা আহিবি আকৌ যদি আহি মানুহজনী নাপাও! তেনেহলে কি হব ন?
অ উম সেইটোৱে!
ফোন চোন কৰি তে ভাল আৰু তাকে মা ঘৰত গৈছা নে নাই?
মাহঁতৰ ঘৰত যোৱাই নাই দিয়ক। নাই স্কুল বহিছে ছে যে ল'ৰাটো যাবলৈ পৰা নাই স্কুললৈ।
অ অ গৰম বন্ধতে যাব পাৰিবি আ অ
কোনো কেনেকে যাম? হয়? স্কুল ক্ষতি হয় নহয় হয় দেয় পঢ়া শুনা লৰা ছোৱালী দেইলি খতি কৰাতো বহুত বেয়া কথা
অ বেয়া কথা এতিয়া যাব নোৱাৰা দে আৰু উম এতিয়া মানে তেনেকে লৰা ছোৱালী স্কুল দি তেওঁপ এছ ত ফুৰিবলৈ যোৱাটো অকমান দিগদাৰ হয় হয় নে?
অ' সেইটোোৱে খতি কৰিব নোৱাৰি সহজতে। আৰু সিহঁতো বহুত পিছ পৰি যায় ন, ডেইলি পাঠ কৰা বিলাকো নাপাম মই সেইটো কাৰণে মানে ক্ষতিয়ে নকৰো আপোকে সিহঁতো গৈ আছা ন? হয় অ' অ'আপুনিতো অহাই নাই ঘৰলে বহুত দিন।
খালো ঘৰত অকল। অকলশৰীয়া যে আকৌ এইও অকলে থাকিব নোৱাৰে, অকলে থাকিব নোৱাৰে স্কুল ক্ষতি কৰিও যাব নোৱাৰে। অ' এ স্কুল খতি কৰিও যাব নোৱাৰে।
হয়।
উম দিগদাৰ হয় আকৌ সেইকাৰণে বা বোলে জৰ হৈছে।
অ' অ' ফোন কৰিছিলো কালি ৰাতিয় পাই জ্বৰ অ' জ্বৰ হেল্ল'
অ ' ময়ও কৈছিলো নহয় তেতিয়া অঁহ। অ ভাল পাইছে নে নাইবা ন? শুনচোন এ জ্বৰ উঠি আছে বোলে?
অ জ্বৰ উঠি আছে এতিয়া ভাল পাইছ নাই মই ফোন কৰিবই পাৰ নাই।
উম মই বোলো কালি দিনটো সক মান নাছিলি যে। অ মই বোলো কালি সকামত নাছিলিগৈয়া। দগৈ আজি বোলো জ্বৰ। খায় ললি আও সেইবুলি কৈছো, কালি বোলে সকাম আছিলে নামঘৰতে ন?
সকাম আছিলে বোলে?
সভা, উম
অ' পুৰা আছিলে নামত? অ সভা পাতিছিলে পোৱা নাছিলে জৰ উঠি গলগে
উম আজিকালি গাঁৱত কিবা এটা হলে মই পাই থা- কো নহয়
অ, খবৰ বোৰ- পাই য়া অ, ফোন চুন কৰা, অ, অ, এনেকে, অ, এনেকে খ, খবৰ চবৰ এটা ললেহে ন?
নহয়, মোবাইলতে আহি থাকে যে মোবাইলত আহি থা- কে ইউটিউবত। ন, গাওঁ খনৰ কিবা হ'লে, ইউটিউবত আহি থাকে, তাকে, অ। হৈ, দে, আমাক- গাঁওত অমুক হৈছে, তমুক হৈছে, হে হে হে! গম পাই থাকো। হাঁ হাঁ হাঁ! আ ভালো লাগে ন? সেইনাখন সেয়া চাউল ভাজি, আ- আছে, সকামৰ সকামত চাউল ভাজি আছে, অ তাৰপিছতে আকৌ- ভাত খাইছে! মাছ ভাজি আছে। আমাৰ খুুৰীহঁতে মাছ ভাজাত লাগি আছে, ন'?
উম, হে ভিডিঅ- চাই আ- আছিলে। তেতিয়া গম পাইছো, অ, কাৰণ কিবা এটা ৰাতি চাই, ভালো লাগে। কে অ' সেই এটা দিয়কচোন মানুহৰ, এতিয়া হেৰি যে, কি বুলি কয় চাহ-তাহ খোৱা হল?
অ অ, খালো। চাহ খাই পেলাই এয়া, অ' খোজ কাঢ়ি আছো মই চোতালতে। খাই পেলায়, গধূলা সময়ত অকমান খোজ কাঢ়ো যে।
অ', অ',
সদায় খোজ কাঢ়ো অলপমান নাই বৰষুণ নপৰিলে
উম-উম অ', অ', অ', ৰাখক দিয়ক।
অ', অ',
অ', অ',